হেল্ল'।
অহ, বৰমা।
অহ, জ্যোতিকা ভাল খবৰ?
আছোঁ, আপোনাৰ কেনেকুৱা?
অহ, ভা, মোৰ এই গা বেয়া গৈছিলে মাজতে। এতিয়া ভাল। হৈছে দিয়া অলপ। একেবাৰে মানে ভাইৰেল জ্বৰ নিচিনা। নিচিনা আহিলে, আহি লৈ পেলাই সেইয়াই গা বিলাক দুৰ্বল কৰে বৰু। ঔষধ বিলাক বৰ কাৰা কাৰাটো।
এ নাহাই নাই নাই হয়ে গম পাইছে, এইটো এই সবৰে হৈছে। যে মোৰো হৈ গৈছে নহয় আৰু এইটো বহু, এইটো বহুত টাইম লাগে ভাল হওঁতে, মানে বহুত। দিন লাগে আৰু। আৰু আমাৰ ঘৰতো সবৰে হ' তমাৰ এটা হ'লেই সকলোখিনিয়ে হয়।
এইটোয়েটো ডাঙৰ কথা, এজনৰ হ'লে যে হয়। এহ, এওঁৰ হৈছিলে, হোৱাৰ পাছত তে মোৰ, তেওঁৰ তিনদিন মানৰ পাছৰ পৰা মোৰ হ'ল।
অহ সেইটোৱে। সেইটো, সেইটো এইটো লক্ষণটোয়ে সেইটো।
অহ একেবাৰে বৰ কষ্ট লাগে। অ বৰ কষ্ট। গৰমত গম পাইছে নে? নহয় মোৰ ঘটনা এটা আছে। আছিলে, মোৰ খুব গা বিষ হৈছিলে।
গা বিহ, অহ। গা মানে হাত ভৰিবোৰ ছিঙি যাও ভাঙি যাও তেনেকুৱা লাগি থাকে। কে
এই যে হেৰি সময়ত কৰণাৰ সময়ত যে আমি কৰণাৰ যে প্ৰতিষেধক কেইটা লৈছিলোঁ, বেজী কেইটা যে
অহ, অহ। যিকেইটা বিষ হৈছিলে সেইটো হৈছে হয় নাই?
অ তাকে ময়ো সিদিনা কৰিছো মোৰ সতে কৰোণাই হৈছে নেকি আকৌ মোৰমত তেনেকে ভাবিছিলো মানে ইমানেই গা অশান্তি বাকী বৰ্তা ঠিকে আছে আহিলেনে ঘৰলৈ
এ সিয়া সোমাইছেহি এতিয়া কোনোমতে অকমান দেৰি হয় নহয় অহা তোমালোকৰ ফালে আজি কেনেকুৱা বতৰ পৰি
বতৰ মানে আজি দিনটোতো খুব মানে গৰম গৰমেই গ'ল মানে কেনেকুৱা গুপ গুপীয়া গৰম প্ৰথমতে ৰ'দ দিছিলে তাৰ পিছত নোলালে তাৰ পিছত গুপ গুপ গুপ গুপ কৰিয়ে গ'ল কিন্তু এই স সেইয়া সময়ত এজাক বৰষুণ দিছিলে এতিয়া কিন্তু অকন অহ, অক্ অকণমান ঠাণ্ডা বতাহ মাৰি আছে ঠাণ্ডা বুলি নহয় আৰু বতাহ অকনমান মাৰি আছে মানে
মটৰ অকমান ফি ফি ফ মাৰিছে কিন্তু বৰষুণ চৰষুণ নাইকিয়া
অ বৰ কাঁক মাৰি আ বাকী ভাত-পানী বনালে?
বনাম আৰু
কিমান কাম কৰিব কিমান কৰিব আমনি লাগি যায় চাগে ন আপুনি অকলে
অকলে অকলে একে নক ক'বা আৰু কৈছো মই
কিমান কৰিব পা প্ৰে বহুত কষ্ট আৰু তাতে এইটো দেহা লৈ পেলাই এইটো গা উ আৰু আপুনি আজি জ্বলাাকে অকমান কিবা অকন খাই দিব তেতিয়া ভাল পায় বা
এইকেইদিনতো একেলেথে জ্বলা মছলা জ্বলা মছলাই হৈ আছে
অহ
তাকে এটবিলাকো আকৌ অতিমাত্ৰা জ্বলা মছলা খাই থাকিলেও পেটবিলাক বেয়া হয় নহয়
মাক কৈ থৈ আহিছো বোলো অকণমান কিবা একণ যি বনোৱা বনোৱা মোৰ কব লগা নাই মই অকনমান বাহিৰত বহো মানে ভিতৰত মানে যেনে হলেও খিৰিকি খুৰি থব নোৱাৰি যে দি আছে মানে বাহিৰত অকমান এই অ হাৱাটো ভাল পাইছো এনে ন ম বাপা
মহৰ কাৰণে আমাৰ ইয়াত আকৌ মেকুৰী বহুত মেকুৰী গুৰি সোমাই খিৰিকী দি
অ আৰু মানে মেইনলি আমাৰ শিখন অকমান চাপৰ মানে ৰাতি হলে ভয়ো লাগে নহয়
ভয় লাগে ভয় লাগে অ চাপোৰ হলে ভয় লাগে আহ
অ সেইটো কাৰণে মানে অকমান দিগদাৰ বাৰু যে নহলেও ভেণ্টিলেশ্যনখন মই খুলি থৈ আহিছো মোল অকনমান বতাহ সোমাই যদিও সোমাও কিন্তু এই বতাহৰ লগতে মহো সোমাইও অত্্যন্ত মহ আৰু এই সৰু সৰু মহ বোৰে কামুৰিলে গম নাপায় পায় মানুহে
অ পৰিলে গমেই নাপায়
গময়ে নাপায় আৰু এই অকমান আঁতৰলে আজি আজিকালি ৰাস্তাতটো খোজকাাঢ়িবলৈ গলে মহ' খিনি লাগি গাত
অ আৰু তুমি বাহিৰলৈ য ওলোৱা দৰ্জা খোলি তুমি ভিতৰলৈ আহিছা নহয় তোমাতকৈ আগে মহহে আহে
অ মোৰ আহিব আহিব আমাৰ এতিয়া এই বাহিৰত জোতা থোৱা জেগা খিনিত মানে এক একদম মহ নধৰা হৈ আছে মানে সেইখিনিতে ঝাৰুদা লৰাচৰ কৰি দিব লাগে একে মহ একেবাৰে উম ধেই উৰি যায় একেবাৰে খোৱা কম আৰু আৰু এতিয়া মই হ'লে আ যদিও অকনমান খোজকাঢ়ি আছো যাতে মহ খিনি নপৰে নহলে লাগিয়ে যাব একদম
বাকী আজি নিৰামিষেনেে
আজি নিৰামিষ নহয় কনীহে বন নমিকি খুৰা আহিছে। অকণমান আগত কণী লৈ আহিছে। যে গৰমত কণীতটো দিগদাৰ হ অ, তথাপিতো মানে ভাবিছোঁ এ কাহ চৰ্দি এইবোৰ থাকিলে একো নহয় দিয়া বোলো।
অহ। মই মা-মাক কৈছিলোঁ এই মোৰ ৰঙালাও খাবলৈ মন গৈ আছে। ধুনীয়া জলা দি পেলাই। অহ, ৰঙালাওটো ভাল লাগে, অহ। ৰঙালাওটো বৰ ভাল পাওঁ খাই। সেইটো কাৰ অহ বহুত ভাল পাওঁ।
ৰঙালাও মইয়ও ভাল পাওঁ কিন্তু মোৰ কি হয় এসাঁজ খোৱাৰ পিছত এসাঁজ যদি দুসাঁজ যদি খালোঁ মোৰ খুব গেছ চৰ প্ৰব্লেম হয়।
অহ, ৰঙালাও কিছুমানে গেছ কৰে, অহ। গেছ কৰে কিছুমানক, কিন্তু এই মোৰ ইমান গেছৰ প্ৰব্লেম নহয় বাৰু। ৰঙালাও ৰঙালাও মানে বৰমা আপুনি ভাবিব নোৱাৰিব মোৰ ইমান ভাল পাওঁ, ভাল। পোৱা বস্তু প্ৰিয় বচ
ৰঙালও ময়ো ভাল পাওঁ, হয়।
মই এই পানী দি বনালে বেয়া পাওঁ। কিছুমানে যে লাগি গৈছে বুলি পানী ঢালি দিয়ে।
অহ।
মই সেইটো নাখাওঁ, সেইটো খাই মই বেয়া পাওঁ। মোৰ মানে কি হ ৰঙালাওটো অকমান আঠা থাকে সেয়া যে একদম ধুনীয়া এ একদম, হেই, আৰু ভাল ৰঙালাও হ'লে এনেও গলি যায়, লগালগ।
এ এটা অৰ্জুন বুলি কয়, অৰ্জুন ৰঙালাও যে সেই সচটো বৰ ধুনীয়া, আঠা লেটিয়া মাংসটো মই সেইটো ৰঙলাও খাই খুব ভাল প
অহ, আঠাইতো ভাল পাওঁ নে
তোমালোকৰ-তোমালোকৰ ফালে কি কয় জানো? আমাৰ এইটো অৰ্জুন শচ বুলি কয়।
নাজানো বাৰু কিন্তু মই তিনি নাপাওঁ, চিনি পোৱাাহেঁতেনোটো সেইটোৱে আনা আনিলোহেঁতেন কিন্তু ধৰিব নোৱাৰোঁ, মানে সেটো সেইটো সৰু সৰুৱে হয় নেকি?
অহ, সৰু হয় ইমানো ডাঙৰ নহয়।
ঠা নিচিনা যে ওলাই যে। তেনেকে তাৰ ভাপতে শিকি যায় যে, অ', সেইখিনি অকল সুদা গৰম গৰম ভাত আৰু ৰঙালাওটো, বহুত টেষ্টি লাগে দেই।
এলাগা
সঁচাকে ফেভৰেট, সঁচাকে ভাল লাগে বহুত ভাল লাগে খাই। উ মানে মই তাকে অহ।
চয়াবিন আলু, ৰঙালাও দি তেনেকে চব্জি মিক্স কৰি বনালে তাৰপিছত ৰুটি বনাই তোক খুব ভাল পাওঁ শুকান
অ', ময়ো ভাল পাওঁ চয়াবিন মই বহুত ভাল পাওঁ কিন্তু কথা হ'ল কি আমাৰ ঘৰত কিছুমানে চয়াবিন ভাল পায় ৰঙালাও দিলে কিছুমানে আকৌ বেয়া পায় এতিয়া সেই টো কাৰণে আৰু এই নিদিয়া টোয়ে কৰি দিয়া আৰু কেতিয়াবা বেলেগকে বনাই অকমান দি পেলাই আঁতৰাই দিয়ে। আকৌ এই কিমান মায়ে ভাগ বতৰা কৰি থাকিব সেইটো কাৰণে নকৰে আৰু
এই দিগদাৰ। ভাগ ভাগকৈ বস্তু তেনেকে বনোৱাটো দিগদাৰ বনাবলৈ গম পাওঁ নহয় নিজে আৰু জানো। বৰ অসুবিধা হয় তেনেকে বনাবলৈ
বহুত অসুবিধা এই ৰান্ধনীজনীয়েহে জানে কিমান কষ্ট
উম, সেইটো হয়। সেইটো হয়।
সেইটোৱয়ে এই আ মই কৈ থৈ আহিছে ন ৰ লাও বনাইছে। তাৰ পিছত দালি দালি বনাব চাগে আৰু কি বনাই। মায়েহে জানে আৰু। সেইটো কাৰণে আপোনাৰও হেৰিটো কি বুলি কয় চাটনি অকণমান বনাই খাই দিবচোন চাটনি
চাটনি কিহৰ
এ আপুনি কি হৰ খাব বিচাৰে উমম দালি তিয়াই থৈ পেলাই হলেও বা কিবা এটা হলেও জ্বলা দি পেলাই অকনমান খাই দিবচো ন' সিদিনাখন মানে কি হ'ল মই ঘৰত আমাৰ মানে চবেই চাটনি খাই ভাল পায় আৰু মই বনালে ভাল লাগে বুলি কয়। কিন্তু ৰাতি হ'ল মোৰ মানে খাবলৈ মন আৰু মই মানে বৰমা অকণমান আপোনাৰ নাই যেতিয়া মন যম তেয়া তেতিয়াই খাব লাগিব বনাই। তাৰপিছত আৰু মোৰ সেইদিনা চাটনি খাবলৈ ম গ'ল তেনেকুৱা একো নাই মই লগা লগ গৰম পানী আছিলে উতলোৱা পানীত দালি কেইটামান তিয়াই দিলোঁ। তিয়াই পেলাই এ ওচৰতে পদিনা আছিলে, পদিনা লৈ আহিলো। কেদেলমানমান কেদেলমান আৰু হেৰি নৰসিংহ পাত আনি একদম টা বি জলকীয়া দি দিছো একদম ইফালে, নাকৰ সেয়া হৈ আছে। ন' ভোট জলকীয়া, ভোট জল জলকীয়া এটা দি দিছো তাকো ঘৰৰ জলকীয়া। চবেই পাই গৈছে মচলা, উম। আৰু নেমু অকন চেপি দিছো।
অহ।
টেষ্ট মানে বহুত ধুনীয়া হৈ হৈছে। খাবলে আৰু বহুত ধুনীয়া হৈছে মই মানে শান্তি পাই গৈছো আৰু বিশেষকে মই গৰমত হ'লেও গৰমত চাটনিটো হ'লে খাই ভাল লাগে আৰু বেলেগ বস্তু নাথাকিলেও বনাবলেতো বেলেগ এলাহেই লাগে।
আল লাগে
আৰু বিশেষকে পণ দিয়া ভাত থাকিলে আৰু চাটনি অকণ হ'লে খাই লা
পানী দিয়া ভাতত চাটনি টো খাই বাৰু বহুতে মই পানী দিয়া ভাতত অলপ চাটনিটো কিবমা টেষ্টটো নাই। ভাল ৰখোন যদিটো অ', সেইটো মিলাই
অ'। এই চাটনিটো মানে আমাৰ ঘৰত ঘৰত মানে চাটনিটো কেনেকুৱা এনিটাইম থাকে মানে। মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে থকা নিচিনা মানে ৰুটিৰ লগতো হৈ যায়। সেই ৰুটিৰ লগত ভাতৰ লগত খাই শেষ হ'লে আকৌ দুপৰীয়া হৈ গ'ল। কুবুৰীয়া বনালো ৰাতিলৈকে থাকিলে তেনেকুৱা হৈ যায় মানে।
উম, ৰুটি লবত ভাল লাগে বাৰু চাটনিটো
বিশেষকে মই মানে মই বহুত জ্বলা খাওঁ এতিয়া মানে আগতে আমাৰ চবেই খায় এতিয়া জ্বলা বিশেষকে আমাৰ ঘৰখনত মই শিখাওঁ মই মানে এই সৰু জলকীয়া বিলাকত জ্বলাই নাাপাওঁ অতি বেছি বাৰু চব বস্তুৱে বেয়া কিন্তু মানে হৈ গ'ল গে জ্বলা খাই খাই আৰু।
অ', এতিয়া।
হ'ব আৰু দিয়ক ঠিকে আছে ন।
ঠিক আছে বাৰু দিয়া হা কিছু দিয়া ন